অ কি খবৰ
অ ভাল খবৰ তোমাৰ?
আছো ভালে
অ ঘৰত কেনে সকলোৱে কেনেকা আছে
ভালে আছে চবে তোমাৰ ঘৰত
মোৰো ভালে আছে কলেজ চলেজ গৈছা নে নাই
ক'লেজ যাই আছো তুমি গৈছা
অ কলেজ যাই আছো ইণ্টাৰ্নশ্বিপ কৰি আছো ন সেইকাৰণে যাই আছো কলেজত
অ তুমি কিহত ইণ্টাৰ্ণশ্বিপ কৰি আছা?
অ মই অফিচ মেনেজমেন্টৰ কৰি আছো মানে তুমি
মই মন্তেশ্বৰী টিচিং ট্ৰেইনিঙত কৰি আছো
অ ভালে আৰু বাকীটো চব খবৰ ভালে
অ আছো ভালে কি কৰি আছা তুমি?
মই এনে বহি আছো আৰু আহিলো কলেজৰ পৰা আহি বহি আছো। পিছে ৰাতিপুৱা কিবা খালা নে নাই
খালো চাহ তুমি খালা খাইছিলা
খালো খালো আৰু ভাত চাত খালা
অ আমাৰ হল খোৱা ভাত তোমালোকৰ?
নাই আমাৰ অলপ দেৰিকে খাম আৰু
অ
বাকী মই মানে আজি অলপ ভাবিলো তোমাৰ লগত কলেজ আৰু স্কুল লাইফৰ ক থা মানে অলপ আলোচনা কৰিম বুলি।
অ ঠিকে আছে হ'ব দিয়া
উম তুমি মানে স্কুল লাইফত আ কেনেকা মানে এক্সপেৰিয়েঞ্চ আছিল কেনেকা কি কৰিছিলা মোক অলপ ক'ব পাৰিবা নেকি
অহ মোৰ স্কুল লাইফ ঠিকে আছিল মানে মই দুবাৰ স্কুল চেঞ্জ কৰিছো ফাষ্ট ক্লাছ ছেভেন মই ইয়াতে ওচৰৰ স্কুলতে পঢ়িছো তাৰপিছত এইট নাইন টেন মেট্ৰিক দূৰৰ পৰা অলপ কৰিছো।
ময়ো মানে মোৰ অ স্কুলত মানে ফাৰ্ষ্ষ্টতে মই অ মানে অংকুৰ মুকুল বেলেগ পঢ়িছিলো তিনিটা মানে ক্লাছ বেলেগত কৰিছিলো তাৰ পিছত ওৱানৰ পৰা টেন ক্লাছলৈকে মই এটা স্কুলত কৰিলো তাৰপিছত আকৌ ইলেভেন্ আৰু টুৱেলভ ক্লাছটো মই দি দি বৰুৱাত কৰিছিলো
অ ময়ো পঢ়িছিলো দি দি বৰুৱাত।
অ তুমিও তাতে কৰিছিলা নেকি কি চেকচন আছিলা
মই চি চেকচন আছিলো
অ আৰু আৰুতো জানাই স্কুলটো কেনেকা হয় ৰাতিপুৱা উঠিব লা কে ৰাতিপুৱা সিহঁতৰ পুৰা ষ্ট্ৰিক থাকে ন কোলটো চব নীতি নিয়ম মানি চলিব লাগে ৰাতিপুৱা যাব সেইটোয়ে ৰাতিপুৱা আঠটা মানত যাব লাগে তাৰ পিছত প্ৰে কৰাই প্ৰে কৰাৰ পিছত মানে আৰু ত ক্লাছ হয় চাৰি টা মান ক্লাছ হোৱাৰ পিছত ব্ৰেক দিয়ে ব্ৰেকৰ পিছত আকৌ তিনিটা মান ক্লাছ হয়তো ছুটি হয়।
অহ তুমি কি মিডিয়ামত আছিলা?
মই মানে এছামিছ মিডিয়ামতে আছিলো তুমি
ময়ো এছামিছ মিডিয়ামতে আছিলো।
অ মানে তোমালোকৰতো স্ত্ৰীক আছিল তোমালোকৰ স্কুলত মানে য়োগা বোগা কৰাইছিল নেকি এনে?
আমাৰ স্কুলত য়োগা কৰোৱা নাছিল এনে মানে এনেই ফুৰিব লৈ গৈছিল ভেকেশ্বনত।
অ আমাৰ আকৌ য়োগা কৰাইছিল য়োগা চিয়গা কৰাইছিল প্ৰেও কৰাইছে ন ৰাতিপুৱা প্ৰে চ্ৰে হৈছিল।
অ আমাৰ প্ৰগ্ৰোমেই বেছি পাতিছিল আমাৰ স্কুলত ডান্স আৰ্ট এইবিলাক কম্পিটিশ্যন বেছিভাগ কৰাইছিল।
কিবা মানে টিচাৰ্ছ দে হলে ষ্টুডেন্টচৰ সেই হলে তেতিয়াহে আমাৰ মানে প্ৰগ্ৰাম পাতিছিল আৰু ডান্স চান্স হৈছিল আৰু
অ তুমি পাৰ্টিচিপেট কৰি পাইছানে?
অ অ পাৰ্টিচিপেট কৰিছো স্কুলত কৰিছো কলেজতো আৰু কৰা নহ'ল ইলেভেন টুৱেলথত কিন্তু স্কুলত কৰিছো মই পৰ্তিছিপেত গেম মই মই ডান্সত কৰিছিলো, ছিংগিঙত কৰিছিলোঁ তাৰপিছত গেম হৈছিল ন তোমালোকৰ স্কুলত?
অ হৈছিল
আমাৰো খেলা চেলা হৈছিল ন তেতিয়া মই মানে বহুত মানে এক্টিভিটিছত পাৰ্টছ লৈছিলো মানে যেনেকা কা অ অ আৰ্টছত জিকিছিলো দেন কাবাডী, ৰছী টানা, চামুচেৰে যে মাৰ্বল লয় সেইটোও তুমি খেলা নাছিলা নেকি এনে?
ছিলোঁ সৰু থাকোতে তেতিয়া স্কুলত আছিলো। চবতে পাৰ্টিচিপেট কৰিছিলো।
মইয়ো মানে আৰ্ট মানে পাৰ্টিচিপেট কৰিছো চবতে পাৰ্টিচপেট কৰিছিলো।
মই বেছিভাগ ছিংগিং সৰু থাকোতে ভাল পাইছিলো, ছিংগিঙত পাৰ্টিচিপেট কৰি ছিলো জিকিছিলোও বা বাৰে বাৰে
অ আৰু এনে উম আৰু একো পাৰ্টিচিপেট কৰা নাই অকল চিংগিঙত কৰিছা?
হয় এনেই খেলা হ'লে খেলাবোৰত পাৰ্টিচিপেট কৰিছিলো।
উম আ মানে কেনেকা টাইপৰ মানে কি কি পাৰ্টিচিপেট চবতে কাবাডী ৰচি
অ কাবাডী, ৰচী টনা, মিউজিক চেয়াৰ, টেকেলি ভঙা
অ টেকেলি ভঙাটো ময়ো কৰিছিলো পাৰ্টিচিপেট পিছত আৰু কলেজ লাইফ তোমাৰ কেনেকা আছে
কলেজ লাইফ এতিয়া ঠিকে আছে বৰ্তমান গ্ৰেজুৱেচন কৰি আছো। ওচৰৰ কলেজৰ পৰাই
ময়ো মানে গ্ৰেজুৱেচন কৰি আছো আমাৰ ওচতে কলেজ আছে সেইখন কলেজত আৰু। ইলেভেন্ট টোয়েল্ভটো মানে ইমান পাৰ্টিশ্বিপেট কৰিব নোৱাৰিলো মানে, ইলেভেন্ট টোয়েলভ মানে যিটোছ কলেজত কৰিছিল অলপ মানে ষ্ট্ৰিক টাইপৰ আছিল ন ত ই ফেষ্টিভেল হোৱা নাছিল অকল সৰস্বতী পূজা মানে এনেকুৱা টাইপৰ হৈ হৈছিল আৰু।
অঅক
তুমিওতো ছেম কলেজতে আছিলা ন টুৱেল্থত।
ছেম কলেজ অঁ আমি একে কলেজতে আছিলোঁ চাগে,
উম উম
তোমাৰ পিছে সৰু থাকোতে কোনখন ছাবজেক্ট চবতকৈ ভাল লাগিছিল পঢ়ি?
মোৰ
অঁ
মোৰ মোৰ ক'ব গ'লে মেথছখন ভাল লাগিছিল আৰু পলিটিকেল চাইন্সটো ভাল লাগিছিল আৰু। ছোচিয়েল চাইঞ্চটো।
অঁ এইকেইটা ছাবজেক্টত তুমি ভাৰ ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিছিলা?
অ অ মই পলিটিকেলত লেটাৰ মাৰ্ক আছিল। টুৱেলভত আৰু টেনতোটো মোৰ লেটাৰ মাৰ্ক আছিল পলিটিকেল।
অঁ ঠিকে আছে।
তোমাৰ মানে অ কেনেকা মানে কোনটো চাবজেক্ট বেছি ভাল লাগিছে?
থাকোঁতেতো ছাইন্ঞ্চ বেছি ভাল লাগিছিল। ইণ্টাৰেষ্ট আছিল আৰু ছাইন্ঞ্চৰ ওপৰত। দেন কলেজ লাইফত। আৰ্টছ লৈছিলোঁ যিহেতু এডুকেশ্যন লজিক এইবিলাক আছিলে আৰু ভাল লগা ছাবজেক্ট। পঢ়ি অলপ ভাল লাগে
অ তোমাৰ মে মানে মেজৰ চাবজেকটো এডুকেশ্বন নেকি?
অঁ
অ
তুমি বেয়া পোৱা চাবজেক্ট কি আছিল মানে যিটো পঢ়ি ভাল নালাগে সেইটো?
মই মই অলপ মানে বেয়া পাইছিলো চাবজেক্টো অলপ ক'ব গলে মোৰ মানে কি হৈছিল যিটো চাবজেক্ট মানে জি মানে জল্দি হৈ গৈছিল সেইটো চাবজেক্ট ভাল লাগিছিল। আৰু যিটো চাবজেক্ট মানে হোৱা নাছিল মোখ দি সেইটো চাবজেক্ট মই বেয়া পাইছো আৰু জি কে টো মই অলপ মানে
উ
ফিফটি ফিফটি আৰু ভালো পাইছিলোঁ বেয়া পাইছিলোঁ, কেতিয়াবা কেতিয়াবা ভাল লাগে কেতিয়াবা কেতিয়াবা ভাল নালাগে
তোমাৰ মেথছ কেনেকুৱা আছিল?
মেথছটো ভালেই আছিল মোৰ
মই আকৌ মেথছ বহুত বেয়া পাইছিলোঁ স্কুলত থাকোঁতে।
অঁ মেচটো বেয়া পাইছিলা নেকি তুমি?
অ মই মানে টান পাওঁ কৰিব।
অ এনে কৰি থাকিলে ভাল লাগে। যেতিয়া চল্ভ হৈ যায় গেমছৰ নিচিনা লাগে মোৰ অলপ মেথছটো।
উম
আৰু ইংলিছ টো মানে কেনেকা আছিলা
ইংলিছটো ভালেই আছিল।
মই এতিয়া মানে তুমি মেজৰ এডুকেন লৈ আছা ন?
অঁ এডুকেশ্যনতে মেজৰ
অ মোৰো মানে পলিটিকেল হয় মানে মেজৰ ছাবব্জেক্টৰ
অঁ কেনেকুৱা লাগে তোমাৰ পলিটিকেলটো কৰি?
ভালে লাগে মই ভালে পাওঁ মানে আগৰ পৰাই পলিটিকেলে মানে ভাল লাগে মোৰ সেইকাৰণে পলিটিকেল ছাবজেক্টোৱে লৈছিলো মই মানে
অঁ তোমাৰ পঢ়া কমপ্লিট কৰি তুমি কি কৰিবা বুলি ভাবিছা?
মানে ভাবিছোঁ আৰু মই মানে অলপ মানে বেলেগ বেলেগ জেগাত অলপ ইন্টাৰণশিপ কৰিম তাৰপিছত কৰি কেনে মই অলপ ভাবিছো আৰু ৰেলৱেৰ একজাম দিম বুলি ভাবি আছো আৰু।
অ ভালেই ভাবিছা।
উম তুমি তুমি কি কৰিবা?
মই বিএড কৰো নেকি টিচিং লাইনত যাম বুলি ভাবিছো।
অ ভালে ক থা যাব পাৰা টিচিং লাইনটো বহুত ভাল হয় একজাম দিব পাৰা চৰকাৰী মানে।
অ এণ্ট্ৰেন্স এক্জামবোৰ দি থাকিম।
উম সেইটোয়ে দি থাকিবা ভালে হয় দি থাকিবই লাগে এনে তোমালোকৰ মানে ক আম স্কুল কলেজত মানে এনে ফাংচন ফাংচন হৈছিল নেকি
অ হৈছিলে বহুত এনুৱেল ফাংচন টিচাৰ্ছ ডে' পূজা বহুত কিবা কিবি ফাংচনছ হৈয়ে থাকিছিল
উম সেইটোতো হয়ে আৰু মানে সেইয়ে আমাৰ কলেজত স্কুলত মানে ফাংচন ফাংচন হৈছিল ভাল লাগিছিল মানে সদায় যাও অলপতো জানা স্কুল লাইফটো অলপ ষ্ট্ৰিক্ট থাকে আৰু মানে কলেজ লাইফটো ইমান ষ্ট্ৰিক্ট নাথাকে দিয়াচোন
উম স্কুল লাইফত বেছি এনজয়ো কৰিব পাৰি ফ্ৰে ফ্ৰেণ্ডৰ লগত
উম উ তোমাৰ আছিলে ফ্ৰেণ্ড স্কুল লাইফত
অ আছিলে বহুত কেইজনী ভালে আছিল চবে
সেইটো কিন্তু স্কুল লাইফটো বেছি ভাল লাগে ন
অ
কলেজ লাইফত মানেও ভাল লাগে মানে স্কুল লাইফটো বেছি ভাল লাগে
অ তোমাৰ স্কুল লাইফত ফ্ৰেণ্ডছ আছিল নে নাই
আছিল আছিল আমিতো ব্ৰেক টাইমত চবে টিফিন ভগাই খাইছিলো স্কুলত মানে টিফিন ভগাই খাইছিলো ঈদ মানে সেই সিহঁতেও মোক অলপ দিছিল মইও এনে ত মানে কিবা কিবি লৈ আহিছিলো সিহঁতক দিছিলো চবে মানে ভ গাই খাইছিলোঁ তাৰপিছত আকৌ ব্ৰেক টাইমত যদি অলপ টাইম থাকে চবে মানে চোৰ পুলিচ থাকে ন কিতাপত চোৰ পুলিচ খেলিছিলো
আমিও সেনেকৈ খেলিছিলো ব্ৰেক টাইমত দৌৰা দৌৰি সেইবিলাক খেলিছিলো আৰু
অ সেইটোৱে মানে
অ
ভাল লাগিছিল মানে খেলি কেনে
তোমাৰ স্কুল লাইফ বেছি ভাল লাগিছে নে কলেজ লাইফ বেছি ভাল লাগিছে
মই এতিয়া মানে ক'ব গ'লে মোৰ দুটাই ভাল লাগিছে মানে মোৰ দুটাতে মানে ফ্ৰেণ্ডছ পাইছো ন মানে ভাল ভাল মানে একদম কলেজ লাইফতো মানে ফ্ৰেণ্ডৰ লগত এনেকাই আছিল আৰু কলেজ লাই স্কুল লাইফত মানে ইমান ঘুৰি ফুৰা নাছিলো ন কিন্তু কলেজ লাইফত বেছি ঘূৰা ফুৰা হয় ফ্ৰেণ্ডছ সোপাৰ লগত
তুমি মিছ কৰা নাই তোমাৰ স্কুল ফ্ৰেণ্ডছৰ ল ফ্ৰেণ্ডছবোৰক
লি মিছ কৰো মই মোৰ ছাৰ মেমহঁতক মিছ কৰো মই মিউজিক মেমক মিছ কৰো আমাৰ মানে স্কুলত মিউজিকো শিকাইছিল ন আমাৰ মিউজিকৰো একজাম হৈছে তোমালোকৰ আছিল নেকি এনেকা
আমাৰ আছিলে মিউজিক মেম শিকাইছিলে কিন্তু মই জইন কৰা নাছিলো দেই। এতিয়া
মই কৰিছিলোঁ মানে আমাৰ মানে এজনি আছিল মিউজিকৰ মেম। মই মিউজিক খুব ভাল পাইছিলোঁ। মোৰ মিউজিকতো লেটাৰ মাৰ্ক আছে, আমাৰ মিউজিক চাবজেক আছিল। টেন ক্লাছত আৰু অ' সেইটোৱে ত মই শিকিছোঁ তাৰপিছত আৰু দুই বছৰ শিকিছিলোঁ তাৰ পিছত আৰু মানে আমাৰ স্কুলত বহুত এক্টিভিটিজ হৈছিল আৰু খেল-ধেমালি আৰু বহুত কিবা হৈছিল। তোমাৰ ফেভৰেট এনে মেম আছিল ন'?
ফেভৰেট মেম আছিলে।
অ' কেনেকা মানে কেনেকা লাগিছিল তোমাৰ? কোনটো মেম আছিল মানে কোনটো চাবজেক্টত?
ফেভৰেট ছাবজেক্ট ছাইেন্স হয় ন' চায়েঞ্চৰ মেমকে বেছি ভাল লাগিছিল মেম জনী মানে মৰমো কৰে নোৱাৰিলে আকৌ গালিও দিয়ে। শিকাইও দিয়ে, বুজাই দিয়ে মানে ফ্ৰেণ্ডলি আছিল মেমজনী বহুত।
উম, মোৰো মানে মোৰো মানে এজনী মেম আছিল মিউজিক মেম আছিল সেইটো মেমটো মই বেছি ভাল লাগিছিল মানে-মানে গান শুনি মই ভাল পাইছিলোঁ মানে সেইটো মেমৰ আৰু পলিটিকেল মেম আছিল পলিটিকেলৰ মেমৰটো ভাল লাগিছিল। মোৰ মানে বুজি ভাল লাগিছিল মানে